অ
হেল্লও
অ হেল্ল'
আহ কি কৰি আছা
অ', মই এনেই আছিলো ৰবা তুমি
অ', মইো এনে আছিলো ৰবা ইয়াততে পঢ়ি আছিলো মুভি চাই আছিলো মোবাইলত আছি বে ন
কি কলা
কি কৰি আছিল বুলি বুলি ক কি
অ', মইো এনেই কম্পিউটাৰত মানে গেম খেলিছিলোঁ।
অ', আচ্ছা ঠিকে আছে বাৰু কি ক মছো আ কি পাই আৰু
অ পাবজি খেলি আছিল ৰবা
অ', তুমি পাবজি খেললে ভাল পোৱা ন
আহ
অ িকে আছে বাৰু আজিকালিো বহুতেই খেলা এইবিলাক কেম্পবিলাক
সি মানে বৰ হৈ গলে আৰু খেলি খেলি দিওঁ আৰু
অ', বৰ হৈ গলে তোমালোকে বাৰু ডাঙৰ হয়তো খেলিলে একো নহয় বাৰু কিন্তু সৰু বাচ্ছ বিলাকে খেলিলে এইবিলাকত অলপমান এফেক্ট কৰে না
উম সিহঁতৰ মানে ব্ৰেইনত বহি যায়।
অ', কাৰণ কি বহুত এনেকুৱা নিউজ পাইছো যত মানে মায়েকবিলাকে ল'ৰা খ সৰু ল'ৰা ছোৱালীবিলাকক মানে সৰুতে মোবাইল দি দিয়ে। দি কেনে এনেকুৱা গেমত ফাঁচি যায়, আৰু তাৰ পৰা ওলাব নোৱাৰে আৰু। পঢ়া শুনাতটো বেয়া হয়ে, লগতে নিজৰ মানসিক, মানসিক সন্তুলনটো মানে বেয়া হৈ যায় আৰু সিহঁতে।
অ', এইয়াই মানে মোৰ ভাইটিও সেনেকে মানে পঢ়াত বহুত বেয়া হৈছে।
অ', সেইয়াই আৰু পঢ়াত মানে ঠিক নহয়, নোহোৱা হৈ যায় মোবাইলত পঢ়াটো মানে ক্লাছ টেনৰ পিছত পালে ঠিক হয়, তেতিয়া বুজা শক্তিটো আহি যায় যে। তাৰ আগতীয়াকে দিলে বেয়া হয়, ছোৱালীবিলাক।
সেয়া আজিকালিতো আৰু অ', অ', আৰু বহুত ফেক গেমো ওলাইছে নহয় কিবা যে টকা
অ', সেইবোৰ। আজিকালি মানে মই ডাঙৰ মানুহৰ মো বাইলটো দেখিছোঁ মানে বহুতে এইবিলাক গেম খেলি থাকে।
অ', য'ত মানে পইচা হেৰি দি কেনে কিমান মানুহৰ এনেকুৱা ঘৰ বাৰ বৰবাদ হৈছে শুনা পাইছানে তুমি?
জুৰা লগাই দিয়ে সিঁহতে জুৱা দৰে হয়, ন এইটো।
অ', সিটোৱেতো তামানে সিহঁতে এনেকুৱা গেম খেলে তাৰপাছত মানুহবিলাকে ফাঁচি যায়, ল'ৰা সৰু ল'ৰা ছোৱালী, ল'ৰা ছোৱালীবিলাকেতো নাজানেই এইবিলাক। ত' সেনেকুৱা ক্লিক কৰে, ক্লিক কৰি কেনে খেলা ষ্টাৰ্ট কৰে পইচা পোৱাত লাষ্টত যায় কেনে সিহঁতে ধাৰ লগাই সেনেকুৱা ঘৰৰ মানুহ মানে পইচা ভৰি, ভৰি ধাৰে খতম নহয় সেনেকুৱা হৈ যায়।
উম, এ, বহুত হৈছে আজিকালিটো।
অ', আজিকালিৰ যুগৰ মানে মোবাইলটো বাৰু ভাল কামৰ কাৰণে ইউজ কৰিলে বাৰু ভাল হয়, কিন্তু মানে এনে কুৱা কামৰ ইউজ কৰিলে বেয়া হয় আৰু।
উম, তুমি পিছে তোমাৰ কোনোবা ভাইটি আছে নেকি?
অ', মোৰ ভাইটি আছে, ভাইটি মানে সিও গেম খেলি থাকে এনেকুৱা। সিও মোবাইলবিলাক চাই থাকে অলপ সৰুতে হওঁক, এতিয়া বাৰু অলপ জানা হৈছে বাৰু বুজি পাই এতিয়া। কিন্তু এবাৰ সেনেকুৱা লোকচান হৈছিলে তাৰো, সিও মানে এনেকুৱা গেমত ফাঁচি গৈছিলে এবাৰ।
য'ত মানে পই-পইচা দিলে মানে সেনেকুৱা গেম পায়। হেৰি পইচা পাব বুলি কে সেনেকুৱা লগালে বেছি পইচা পাব বুলি সেনেকুৱা, গেম এটা তাৰমানে সেইখিনি
অ'।
পিছত আৰু কেইদিনমান পিছত মানে যেতিয়া সেইটো পইচাটো মানে এনেকুৱা সুদ হিচাপে বাঢ়ি গ'ল, তেতিয়া সিটো মানে গেমটো খেলিব পাৰা নাছিলে, তাপিছত আৰু সিফালে ঘৰৰ পৰা ফোন আহিছে কিবা আহিছে সেনেকুৱা কৰি মানে বহুত মানে এটা সমস্যাৰ সৃষ্টি হৈছিলে আৰু। তাৰপিছতে আমাৰ ঘৰত দেউতাৰ যিখিনি পইচা জমা আছিলে, সেইখিনি পইচা দি কেনে সেইয়া দিছাত মানে হেৰি কৰিব পাৰিলে আৰু সেইটো এপটোৰ পৰা বাচিব পাৰিছে। এতি য়াৰ পৰা আৰু সি বৰ্তমান এনেকুৱা গেম চেম নেখেলে আৰু এতিয়া কমি কমাইছে আৰু। এতিয়া কি খালা?
অহ, ভালে হৈছে।
উম', অহ' সেইটোৱে ইটা সৰুতে সেনেকা ভুলতো কৰি লোৱাৰ কথা, আমিও গম পোৱা নাছিলোঁ। নাছিলোঁ যে মোবাইলতটো এনেকুৱা চালে এনেকুৱা বেয়া বিপৰত পৰিব পাৰে।
উম।
ত' সেনেকুৱাই আৰু বিপদ এটা আহি গ'ল আৰু পিছত। লাহে-লাহে এনেকুৱাকে এতিয়া বাৰু ঠিকে আছে বাৰু, কাৰণ কি সেইকাৰণে বেছি সৰু সৰু মানে চলিবিলাকক দিলে বেয়া। ভাত খাব, ভাত নাখাই কাৰণে মোবাইটো দি কেনে ভাত খুৱাই সেনেকুৱা টাইপৰ ত' সেনেকুৱাই তো অভ্যাস হৈ যায়। উম, যিটো মানে বেয়া চব অভাৱ আৰু বেয়া অভ্যাস হৈ যায় আৰু লাহ লাহে-লাহে সেনেকুৱা যিটো মানে বাহিৰত অলপ খেলিব লাগে তাৰ বদলি ঘৰত শুই কেনে মোবাইল চাই থাকিব। সেনেকুৱা সেইটো, সেইটো হ'লেও পৰিস্থিতিটো বেয়া হৈ যায় ন' যিটো মানে যিখিনি অহ, শৰীৰত যিখিনি হেৰি পাব লাগে যিখিনি জ্ঞান পাব লাগে বাহিৰত খেলি কেনে সেইবিলাক সেইখিনিও নাপায়।
অহ, সেইয়াই কি কবা বাৰু উপায় নাই।
আজিকালি আৰু চব সেয়াই চলি আছে আৰু।
উম।
কি হ'ব সেইকাৰণে এইবিলাক বন্ধ কৰিব লাগে ন' কোম্পানীয়ে। গেমবিলাক এনেকুৱা। মানে নৰ্মেল গেম খেলাটো ঠিকে আছে বাৰু য'ত মানে এনেকুৱা একো মানে প্ৰব্লেম নহয় আৰু পিছত ভৱিষ্যতত।
উম। বন্ধা কৰিব নোৱাৰে নহয়।
অহ, সেইটোয়েতো সেইটো দিয়ে চলি আছে যে এপবিলাক। ক'ত আৰু বন্ধ কৰিব কিন্তু মানে এনেকুৱা ফেক একাউণ্ট ফেক আইডি এইবিলাকৰ এইবিলাক মানে বেন কৰিব লাগে তেতিয়া নহ'লে বা বহুত সৰু ল'ৰা-ছোৱালী বিলাকেতো ফাঁচি যায় লগত লগতে মানে অৱশ্যে নিজৰ মাক-দেউতাকে চোৱাটোৰ কৰ্তব্য দিয়াচোন, সিহঁতেও চাব লাগিব এনেকুৱা কৰাৰ পৰা বাচোৱাব কাৰণে।
উম, সিহঁতেনো আৰু কিমান চাবলৈ পাৰিব কাৰণ সিহঁতে যদি মনে-মনে খেলি থাকে একো ক'বও নোৱাৰি। সেইটো হয়।
অহ, সেইটোৱে খেলি থাকে আৰু কিছুমান ল'ৰা এনেকুৱাইতো অহ, এটা মায়েকক বোলে এনেকুৱা মোবাইল নিদিয়াৰ কাৰণে অহ, নি মায়েকক নে কি মাৰি দিয়া এনেকুৱা নিউজ পাইছিলোঁ। শুনিছিলানে তুমি নিউজটো?
নাই শুনা নাই মই।
পাইছিলোঁ বহুত আগতে হ'ল বহুত দিন, তাৰমানে বোলে এনেকুৱা গেম খেলা আছিলে। ল'ৰাটো মানে পৰীক্ষাত ভাল নম্বৰ কৰিছিলে আৰু ত' ভাল নম্বৰ কৰা সেইকাৰণে মানে ঘৰৰ মানুহে মোবাইল এটা কিনি দিছিলে স্কিন স্কিনটাচ মোবাইল কিনি দিয়াৰ পিছত মানে ল'ৰাটো মানে অহ, অকল এ আজি অলপ গেম খেলিল, কালি অলপ গেম খেলিল, সেনেকুৱা মানে অভাৰ হৈ গ'ল তাৰ গেম। খেলাটো।
আচ্ছা।
সেনেকোৱা গেম খেলি খেলি অভাৰ হৈ যায়। যোৱা যেতিয়া মানে মায়েকে এনেকুৱা দেখিলে যে, পঢ়াটো বাতদিয়া অকল গেম খেলি থকা দেখাই কিনে মানে মোবাইলটো এদিন কাঢ়ি কেনে থৈ দিছিলে মানে তাৰ পৰা। ত সিয়াৰ মানে সেনেকুৱা খং উঠিল মোবাইলটো খেলিব নাপাল মায়াকৰ লগত কাজিয়া কৰিল মায়েকে দিয়া নাই। তাৰ পিছত সেনেকুৱা কৰি কেনে এদিন দুদিন সেনেকুৱা গ'ল।, তাৰপাছত আৰু কেইদিনমান পাৰ, তাৰপাছত আৰু পৰীক্ষা আহোতে মানে চলিতো মানে পঢ়িবৰ কাৰণে লাগে বুলি সি মোবাইল চাই থকাৰ কাৰণে একেবাৰে মোবাইল। তাৰ মানে হেৰি কৰি দিছিলে মানে ভাঙাই দিছিলে খঙতে মায়েকে। তই সেইটো দেখাত। পাই কেনে মায়েকে ৰাতি শুই থাকোঁতে এনেকুৱা মাৰি দিছে আৰু।
এইটো বেয়া কথা বহুত।
অহ, কিমান এনেকুৱা ল'ৰা-ছোৱালীবিলাকে সিহঁতেটো বুজা শক্তিও নাই। অহ, ' সেনেকুৱা টাইপৰ মানে মানসিকতা হৈ যায় যে মোবাইল মানে হাতত পৰিলে সৰু ছোৱালীবিলাকৰ।
মইতো এবাৰ এনেকে পাইছিলোঁ মানে ল'ৰাটোৱে দেউতাকৰ গোতেই বেংক একাউণ্ট খালী কৰি দিছিলে।
অহ', অহ'। সেইটোতো পায়ে থকা যায় বহুত মানে কি কবা আৰু। বেংক একাউণ্টটো এনেকুৱা খৰচ কৰি কেনে পেলাই গোটেই নোহোৱা কৰি দিয়ে ক'ব গ'লে।
উম।
পিছত আৰু ঘৰৰ মানুহ ৰাস্তাত আহিব লগা বাধ্য হৈ যায়। কি কবা আৰু। আজিকালি এয়াই হৈ আছে একো নাই একো নাই। বহুতে চব মোবাইলটো চাই কিন্তু ভাল কামত ব্যৱ ব্যৱহাৰটোতো নহয়ে এই এনেকুৱা কামতে ব্যৱহাৰ হৈ‌ আছে।
পঢ়া কামত ব্যৱহাৰ নকৰে আজিকালি।
অহ, কিছুমানেতো মিছাও আৰু মাজতে যেতিয়া লকডাউন হৈছিলে তেতিয়া বহুতে অনলাইন ক্লাছ কৰিবৰ কাৰণে এনেকুৱা মবাইল তেতিয়া পৰা অনলাইন ক্লাছ কৰা হ'ল । এতিয়া সেই
উম।
এনেকুৱা বেয়া কৰিছে আৰু মানুহবিলাক। পঢ়াৰ নামত আৰু কিবা-কিবি এনেকুৱা।
আজিকালিটো সৰু ল'ৰা-ছোৱালীৰ হাতত মোবাইল দিয়ে দিয়াছে বহুতক।
অহ, দিয়েই দি আছে, মানে তাকেতো ক'লো ভাত খোৱা সময়তো মোবাইল। তাৰপিছত ন'ন ষ্টপ মানে মোবাইলতে আৰু। ত' বাহিৰাৰ পৰিৱেশত কি চলি আছে কি চলা নাই, বাহিৰে খেলা-ধূলা সেইবিলাকৰ বিষয়ে একোৱে নাজানে আজি আজোকালিৰ চলি।
উম। অহ, তেওঁলোকেও গম নাপায় ন' এতিয়া মানে মোবাইলটোতো চাব জানে।
সেইটোৱেইটো মাক-দেউতাকৰ ৰেচ ৰেচপন চিবিলিটি যে এনেকুৱা যে নহওঁক। এইকাৰণতে মোক সৰু সৰুতে মোবাইলটো চাব নালাগে সেইটো পিছলৈ নিজে কষ্ট পাব ন'। চলিটোও ঠিক নহ'ব তাৰপিছত এনেকুৱা হ'লে নিজেও শান্তি নাপাব। ত' সেই বস্তুতটো মানে চোৱা চিতা কৰাতো মানে মাক-দেউতাকৰ ৰেচপনচিবিলিটি আৰু। পিছে আৰু তোমালোকৰ এতিয়া ভাইটিয়ে খেলা গেম-চেম খেলি নেকি, বেছি খেলিব নিদিবা। কিবা।
উম তাক দিয়া নাাযায় কিন্তু পায় ন নয় সেই বন্ধ দিনতনো কি কৰিব বহি
অ এই খেলিলেও গেম এনেকুৱা আছে নহয় যত মানে এনেকুৱা অফলাইন গেম হয়। যত সেনেকুৱা একো প্ৰব্লেম নাই ত সেনেকুৱা গেম বিলাক খেলিব দিবা কিন্তু অনলাইন গেম বিলাক সেনেকুৱা খেলিব নিদিবা আজিকালি বহুত তেনেকুৱা গেমে ওলাইছে ন বেছি ভাগ। ত চিম্পল অ অফলাইন গেম খেলিব দিব লাগে খেলিলেও তেতিয়া মানে সিহঁতে সেইটোক অলপমান এনেকুৱা ইনজম হয় আৰু তথাপিও কিবা টিপিলে কিবা এনেকুৱা প্ৰব্লেম নহয় তেতিয়া।
এয়াই।
এয়াই মোবাইলৰো ভাল কিবা এটা ভাল সুবিধা যদি ভাল এটা গুণ থাকে আৰু এটা বেয়া গুনো আছে এনেকুৱাতে সকলো বস্তুৰে সেনেকুৱা টো চাইড আছে।
আজিকালিতটো পঢ়াটো মানে বহুত ইউজ কৰিব পাৰি মোবাইলটো।
অ। বাৰু ভাল ভাল কামত লাগে বাৰু ফোনৰ পৰা হওক ভিডিঅ' কৰ'বাত যদি এতিয়া যাব কাৰনে ভিডিঅ' কলিংৰ পৰা যদি আহ চাব দেখাই দিব পাৰ। আৰু অ ত
হেল্ল'। হেল্ল'
আহ।
বজি বজি আহিআছে
অঁ।